আহ কোৱা খবৰ আহ শুনি আছো শুনি আছো খবৰ কি
তো কিন্তু মোৰ এটা কথাাহে সুধিব আছে আ আপোনাক
কোৱা
মানে মই আজি মানে সৰু ল'ৰা ছোৱালীৰ দোকানত গ'লোঁ কাপোৰ কিনিবলৈ তাৰপিছত মই ভাবো ভাবিছোঁ মানে মোৰ লগৰ এজনী আৰু দেই তাই মানে ৰিচেন্টলি মানে হেৰি ডেলিভাৰী হৈছে তেনেকে ভাবিছো আৰু অ হস্পিতেলত গৈ খবৰ লম কেঁচুৱটোৰ কাৰণে কিবা অক লৈ যাম বুলি ভাবিছিলো ত মই চালো এনেকে দোকানত মই মানে বাজেট এটা ভাবি থৈ গৈছিলো যে এই কিমানো ল'ব সৰু ল'ৰা ছোৱালী কাপোৰ এ ধৰক সাতশ আঠশ বা হাজাৰৰ ভিতটো আৰামছে টু পিচ কিবা আহি যাব বুলি ভাবিলোঁ দেই মানে এনেকে ভাবি লো আৰু তাৰপিছত তাত গৈ পেলো বাবোৰতো একেবাৰে অৱস্থা বেয়া ইমান দাম মানে ডাঙৰ মানুহতকেও দাম বেছি মানে আমাৰ কুৰ্তি এটাৰ দামেই ধৰক ছশৰ পৰা আঠশ ভিত ভিতৰত ভাল কুৰ্তি আহি যায় হয়নে তাতে দেখোন মোৰ ফ্ৰক এটা দামেই দেখোন আঠশ নশ তেনেকুৱা হল তাৰপিছত আকৌ মই বেলেগকে পেন আৰু কিবা কিনিব যাওঁ সেয়াও বেলেগ হৈ যায় মানে ইমান দাম
আহ মন হয় এই মাহতো তোমাৰ লগত অ কথা পাতি যাছো অ অটমেটিক তোমাৰ ভইচ ত মানে ল স্পিকাৰ হৈ গ'ল হা আকৌ এ অ অট'মেটিক আকৌ নৰ্মেল হৈ গ'ল কি বা হল মই মোৰ যেতিয়া মোবাইল তো চাইছো তাকে কি হল অ মানে মই চ কাণতে লৈ আছো মাতটো ডাঙৰ লাগিছে যে মো লাউজ স্পীকাৰ হৈ গ' ইাতত লউড স্পীকাৰৰ ধণৰ অপশন নাথাকে তাৰপিছত অ তাৰপিছত আকৌ নিজে নিজে নাইকিয়া হৈ গ'ল নৰ্মেল হৈ গ'ল
নেটৱৰ্ক কিবা প্ৰব্লেম হ'ব হয় মইও অকমান ইকো পাইছো ছিলো আৰম্ভণিত
আচ্ছা হাব পেটি উম অ বাচ্ছা কাপোৰৰ ক এনে তুমি মানে এনে দোকানত গৈছিলা নে কিবা মলত গৈছিলা চল
মলতে গ'লো মানে মল মানে কি এ প্ৰথমেতো মই দোকানতে চাইছিলো দেই তাৰপিছতো মোৰ কিছুমান বস্তু ধৰক উম তাহ তেওঁওলোকে খুলি কৰি দি ম দোকানতেও মানে দাম পাইছিলোঁ নোপোৱা নহয় তথাপিতো মানে মোৰ আগতে তেনেকে কিনাৰ মানে অ অ আৰু আগতে তেনেকে কিনাৰো মানে মোৰ হেৰি নাই মানে অ কি বুলি কওঁ এক্সপৰিয়েন্ঞ্চ চাই মনেেহা ত মই ভাবিলো নাই আৰু অলপ চাওঁচোন তাৰপিছত মানে মেক্স বুলি এটা যে আছে যে মল উ আমাৰ ঘৰ ওচৰতে চাইতে আছিলে তই গলে তাতেও চাই ল তাকেও সেই কাপোৰ বিলাক ভাল লাগিছে বেয়া লগা নাই তাত মানে সৰু ল' ছোৱালী কালেকশ্যন মই ভালেই পাইছোঁ কিন্তু যে দাম বিলাক যে ইমান বেছি মইতো ভ ন
তুমি, তুমি কিন্তু অ অলপ। ৰিজনেবল প্ৰাইচত যদি বিচাৰে কোৱালিটিটো যদি ভাল বিচৰা নহয়। তুমি এখনত যাব পাৰা ফেশ্বন তেতি বুলি যো আছে। তুমি ফেশ্বন চিটিত যাব পাৰা কিন্তু মই ইহঁতৰ কাপোৰ তাৰ পৰাই আজিকালি লও। মানে কপোৰ কোৱালিটি যিটো বহুত। ভাল আৰু এইবিলাক এহতৰ মানে ধাৰা উঠি আহে ন ল'ৰা ছালী বিলাক। বাঢ়ি থাকিব চি মানে ডেইলি বাঢ়ি থাকে ত তেওঁলোকৰ কাৰণে তোমাৰ ৰিজেনেবোল প্ৰাইজত পাবা তুমি তোমাৰ নাইন্টি-নাইনৰ পৰা ষ্টাৰ্টিং তোমাৰ ইমান ধুনীয়া মেটেৰিয়েল।
নাইনটি নাইনৰ পৰা।
অ, মই মাক হিচাপে মই। মাক হিচাপে মানে খুব ভাল পাইছো মানে কাপোৰ কিনি কিন্তু ধৰা বেলেগ বিলাক মলত গৈছো মই। এ তেনেকুৱা কম দামৰো পাইছো কিন্তু কোৱালিটি টো মেইনটেইন নাই মানে তোমাৰ সেই। দুই তিনি দিন ধোৱাৰ পিছত। দুই তিনিবাৰ ধোৱাৰ পিছত মানে। ফেডড হৈ যায়, কিন্তু ইহঁতৰ কাপোৰ খিনি মানে মই ইমান দিন পিন্ধাই আছ একো প্ৰব্লেম পোৱা নাই, খুব ভাল পাইছো। মই মানে সেইকাৰণে মানে ইহঁতক এতিয়া ধৰা আজি এ দুমাহ তিনিমাহ। পিন্ধাৰ পিছত সেটো তেওঁলোকেিন্ধিবোৱাৰে। ডাঙৰ হৈ আহে, ত' সে এইটো মোৰ মই যদি হাজাৰ টকাত কিনো মোৰ লোক নাইণ্টি নাইনত কিনি যদি তিনি মাহ যে ইমান পিন্ধাইছো মোৰনো কি লোকচান গ'ল। ত' মই আজিকালি মানে, অনলাইনো নোলোৱাই হলো অ'! টি চাৰ্টলাক বিলাক স্পৰ্টিং বিলাক যে আহে। স্পৰ্টিং হওক তেনেকে অ ব গেঞ্চি খিনি তিনটা অ পা যায় টু নাইনটি নাইনত তিনটা গেঞ্জী আহে। অ' অ অ কাপোৰ কোৱালিটিটো কিন্তু ধুনীয়া। উম, মানে সেইটো তুমি সেইটো সেই-সেইখনত যাব পাৰা দেই আৰু মই ইহঁতৰে। ধৰা। অ স্পৰ্টিং পেন্ট এনেকুৱা। বা ফ্ৰক হ'ল ফ্ৰক ল ললো আৰু এই পূজাৰ পূজা আহিছে বিহুৰ সময়ত মানে মায়ে লৈ গ'ল আৰু ইহঁতক কিবা দিওঁ বুলি। ইমান ভাল লাগিলে আৰু দামো কম। অ' তেনেকুৱা ধাৰা থুবেনটি নাইন টুনাইনতি নাইন এনেকোবা দাম বিলাক। ত' মা মানে চাৰিটা মান কাপোৰ। বোৰ এট কাৰণে লৈছে। এনেকাৰ ইমান ভাল আৰু কাপোৰ বিলাক ইমান ধুনীয়া ধুনীয়া দেখিবলে নহয় ডিজাইন কেইটা ধৰা এই তেনে তিনটা মান হাফ পেন্ লোৱা আহিছো। এটা জিঞ্চৰ। তাৰপিছত স্পোটিং ত মিলাই মিলাই স্পৰ্টিং ফ্ৰক এটা ভাল লাগিল সেইটোও ললে উঠাই স তেনেকুৱা এ ল'ৰাৰ কাৰণে সেই তেনেকুৱা হেগেন জ
মানে যথেষ্ট ভাল অ' মানে কালেকচন আছে ন?
তাত হাজাৰ টকাত তুমি ছয় সাতটা মান কাপোৰে আহিছে। আৰু কেইদিন কেইদিনো পিন্ধিব ইিহঁত তেহানি নহয় তিনি মাহৰ পিছত কাপোৰ
মানে মানে মই এ এনেকে মানি চলিব পাৰ যে মানে কেঁচুৱা মানে কেঁচুৱা মানে কাপোৰৰ দাম মানে কমেই মানে ন।
অ' কম কম তুমি কিন্তু চাব জানিব লাগিব। মানে তুমি কম দামৰ কাপোৰ তুমি বেলেগ দোকানতো পাবা হা তুমি কম দামৰ কাপোৰ বেলেগ দোকানতো পাবা কিন্তু কোৱালিটিটো তুমি মান কেতিয়াও পচন্দ নহয় ন তুমি ধৰা তোমাক ওৱান নাইনটি নাইনৰে কাপোৰ এটা দেখালে কিন্তু তুমি ধৰা উপায় নাপাই ললা কিন্তু তোমাৰো ইমান পচন্দ নাই ধৰা তেনেকুৱা নিচিনা হয় ন কিন্তু ইয়াত তুমি গ'লা নহয় তুমি মানে উঠাবাই তুমি মানে তোমাৰ মানে পচন্দ নোহোৱাৰ কথাই নাহে, কোনোবা এটা নহয় কোনোবা এটা তুমি উঠাই ল'বা ইমান ধুনীয়া ধুনীয়া আহে কালেকচন বিলাক ধুনীয়া কোৱালিটি। ধুনীয়া। অ' সিহঁতে মানে। অকল মানে হে চবৰে আছে কিন্তু মানে কিছ কালেকচন। টো মই বহুত ভাল পাইছো মানে জেনছৰ হওঁক ঔ মেনহৰক হওক মানে চবৰে আছে অ' মই মানে অ' নিজৰ কাৰণে ধৰা কিনা নাই।
কিদজ ছেকশ্নটো ভাল।
তুমি কম দামত পাবা যে লেডিজৰো আছে, ধৰা লেডিছৰ কমৰ পৰা আছে। নে তেনেকুৱা ওৱান ফৰ্টি নাইনৰ টি-চাৰ্ট বিলাক ধৰা ষ্টাৰ্টিং তেনেকুৱা, প্ৰায়বিলাকতে থাকে। কিন্তু মই সেই নাই, ইমান দৰকাৰ হোৱা নাই বাৰু মোৰ। তথাপিও, ধৰা কেতিয়াবা গ'লে চকুটো মাৰো আৰু, সেইটো চকু যায়ে ন' নিজৰ কাপোৰৰ কাৰণে, অঁ কোৱালিটিতো ভালেই, তোমাক কিনা নাই মানে লেডিজৰ মোৰ নিজৰ কাৰণে। তাৰপৰা, এ ইহঁতৰ কাৰণে মানে হেই নাইনটি নাইনৰে টি-চাৰ্ট দুটা তিনটা উঠাই লৈ আহোঁ আৰু, গৰম দিন আহি আছে পিন্ধি থাক। এটা পিন্ধি দুদিনৰ পিছতে পেলাম আৰু খোৱা বস্তু কেতিয়াবা পৰে ন', সিহঁতে খাব ভালকে না জানে, ত' খাই ভাতকে খালে ব মে' হ'ল। তেনেকে নষ্ট হৈ যায় কাপোৰ বিলাক, আৰু ইমান দামী কাপোৰ।
উম, উম-উম সেইটো হয়। অ'। আৰু আপুনি ফাৰ্ষ্টক্ৰাইটো কেনেকুৱা পায়? ফাৰ্ষ্টক্ৰাইটো মই বহুত কনফিউজ হৈ থাকোঁ মানে কি ল'ব লাগে এনেতো
নহ নহয়, ভালেই আহে! ভালে আহে কিন্তু মই মানে এ এতিয়া ইয়াত কম্পেয়াৰ কৰিলে মানে মলৰ লগত কম্পেয়াৰ কৰিলে মানে মই এতিয়া ফাৰ্ষ্টক্ৰাই পৰা নোলোৱাই হ'লো, এনে উপায় নাপায়াইহে ধৰা যিটো মানে মই নাপালোঁ, ইমাৰ্জেন্সী মোক লাগে। ত' মই যাবলৈ নোৱাৰোঁ তে এতিয়াহে মানে মই হেইটো অপচন ৰাখিছোঁ আৰু এতিয়া, ফাৰ্ষ্টক্ৰাইটো বহুত ধুনীয়া-ধুনীয়া ডিজাইন ডিজাইন ডিজাইন ধুনীয়া পায়! পায় পায় ভাল ডিজাইনে পায়। কোৱালিটিও ভাল, অ' কিন্তু এই ৰিজনেবল প্ৰাইচ হিচাপে ধৰা তোমাৰ ষ্টাৰ্টিং নাইটি নাইন বুলি ক'লো ন'? ত' সেই তেনেকুৱা ৰেঞ্জৰ মানে পালেওঁ তুমি জি এছ টি দিব লাগে ন'? অনলাইন দিলে, এটা বস্তু দিলে, টেক্স ভৰিব লাগে, তুমি ইয়াত নিজে গ'লা টেক্সৰ কাৰণে।
অ' এইটো হয়। ভালেই দেখোন, ভাল এটা দিলে দেই ওচৰতে আছে বাৰু এডোখৰ জেগা জানো মানে সেইটো মই মানে চবতে নাই।
নাই নাই নাই, চব জেগাত নাই, অলপ দিগদাৰ আছে আছে। অ কিন্তু এবাৰ চাব পাৰা বাৰু তুমি ধৰা মোৰ কথাটোকে শুনি পেলাই বুলি চাই আহোচোন। কোৱালিটিটো তুমি দেখিলে গম পাবা, কিন্তু আকৌ এটা কথা দেই মানে মল বিলাক হলেও ধৰা চছেম ধৰা এ এক একেখন ধৰা, হেৰি তোমাৰ ডিষ্ট্ৰিক্তে দুখন কেতিয়াবা থাকে ন, দুখন বা তিনি কোনোবা এখন তুমি দেখিবা কাল সিমান নাই কোনোবা এখনত দে কিবা বহুত কালেকচন হৈ, মই কিন্তু পাইছো তেনেকুৱা।
সেইটো তেনেকুৱা হব বাৰু
উম উম
ধৰক আমি যদি বেলেগ মল চল বিলাকতো যাওঁ তেতিয়াও যেনেকুৱা হয় ন যে কিছু এ এড খৰ জেগাত বহুত ভাল কালেকচন, কিন্তু কোনোবা এডোখৰ জেগাত ভাল নহয় তেনেকুৱা বুজিছো সেইটো কিন্তু মানে ফেশচন চিটি গলে ন আপোনাৰ নাম
উম উম ফেঁচন চিঠি
অহ অহ এইটো মানে চবতে নাই মানে কিন্তু এটা জেগা মই চিনি পাও যত মানে নতুনকে ডাঙৰকে খুলিছে
অ তেতিয়াহলে কালেক্সন থাকিব অ কালেক্সন হব তেতিয়লে উম উম মানে ডাঙৰক খুলিছে যদি কালেকচন থাকিবই।
অ অ অ সেইটোৱেই খুব মানে থাকিব লাগে বুলি আশা ৰাখিছো। বাৰু, তেতিয়াাহলে মই এটা কাম কৰো মই অ অ তাকে তাকে মই তাক তেতিয়াহ'লে আপুনি ভাল এটা কথা ক'লে মই কালিয়ে তেতিয়াহ'লে তাক তাতে যাওঁ আৰু ন'।
অ', ধুনীয়াকে যাব পাৰা অ', কিবা তো পাবা বাৰু মই মানে তোমাক নকওঁ যে তুমি বিচাৰাতোৱে পাবা কিন্তু তুমি মানে নিৰাশা নোহোৱা আৰু সেই
নিৰাশা নহওঁ অ', অ', কিবা ভাল এটাই পাম চাগে আৰু অকমান বাজেটতো হৈ যাব উম
এজনী আহিছিল বহুত বছৰৰ মূৰত মানে তাৰপিছতে আমিও সে ফালে গৈছিলো ওলাই তাৰপিছত মই মানে এওঁক ক'লো বোলো তাইও আহিছে ল'ৰাটোক একো দিয়া হোৱা নাই কিবা এটাকে কিনো সেই তাতে সোমালো ফেশ্বন চিটিতে। ত টু ফৰ্টি নাইনত ইমান ধুনীয়া ধুনীয়া চেট বিলাক আছে। অ', কাপোৰৰ চেট কেইটা তাৰপিছত এওঁ মানে সোমাই এইটোকে লোৱা মানে ইটো ল'ম সিটো ল'ম তেনেকুৱা লাগিলে তাৰপিছত আৰু সেই এটা উঠালো আৰু উঠাই পেলাই সেই তেওঁক লগ কৰি পেলাই বাচ্ছাটো দিলো।
অ', ঠিকেই দিয়ক এ একদম মানে কিবা ডাঙৰ প্ৰ'ব্লেম এটা ছ'ল্ভ কৰাৰ নিচিনাই হ'ল আৰু মই তাতেই যাম আৰু কালিলে তেনেকেই বাহিৰে বাহিৰে লগ কৰি আহিমগে।
উম পাবা পাবা অ', পাবা চাবা
অ', অ', অ', তাকে তাকে ঠিক ঠিক আছে দিয়ক
ঠিক অ', অ', ঠিক আছে ঠিক আছে অ', জনাবা দৰকাৰ হ'লে ফটো মাৰি দিবা হেল্প কৰি দিম অ', অ', ঠিক ঠিক আছে দিয়া অ' ৰাখ
অ', ৰাখিছো